হেল্ল হেল্ল' হেল্ল' হেল্ল' হেল্ল' কব লাগে না
হেল্ল হেল্ল'
হেল্ল'
উম
আহ শুনি শুনি পাইছা না।
অ কি ভাইটি কি খবৰ ভালনে
এ ভাল ভাল আ আপোনাৰ
আছো ভালেই কি কৰি আছে।
নাই এনেই বহি আছো আপুনি কি কৰি আছে।
আছোঁ মই এই বজাৰৰ কাষতে আছোঁ কি কৰি আছা এতিয়া।
আয়ে ময়ে এনেই ঘৰতে বহি আছো আৰু মানে
অঁ অঁ মই ফোন কৰিলোঁ এবাৰ কিবা এটা মানে এটা কথা পাতিবলৈ অলপ আলোচনা কৰিবলৈ হে
উম কওকচোন
মানে কিবা এটা এই খোৱা লৈ মানে যিটো আমাৰ খাদ্য আছিল।
হ হ
সেই খাদ্যলৈ অলপ কথা পাতিম হা। সময় দিব পাৰিবা নে? আম কটা হ'ল মানে আমাৰ কিবা আজিকালি যিটো মানে খোৱা আমি যিটো যিটো মানে খাদ্য খাওঁ
উম উম
আচলতে এইটো খাদ্যটো মানে কি আমি আজিকালি চোৱা আজিকালি আমি ল'ৰা ছোৱালীবিলাক বাচ্ছাবিলাকক
উম
বজাৰৰ পৰা কিবা কিবি লৈ আহো মানে মছলা জাতীয় তেলজাতীয় বস্তু এইবিলাক মানে খাদ্য খোৱা মানে একেবাৰে মানে ই হৈ গৈছে বেয়া হৈ আছে এইবিলাক ন?
উম! এইটো মানে পেটৰ কাৰণেও ভাল নহয় ন এইবিলাক সৰু ল'ৰা -ছোৱালী সেইকাৰণে সিহঁতৰ ইমিউন চিষ্টেমটো অকনমান দুৰ্বল থাকে ন।
হয়, হয়, হয়, ত' সেইটোৱে আমি আজিকালি বজাৰৰ পৰা কিবা যদি হয় কিবা চিপছ্ জাতি বস্তু কিবা লৈ আহোঁ ইয়াত আমি যদি এটা এটা দুটা ডালিম মানে লৈ আহিম যদি বাচ্ছাবিলাকক খুৱাওঁ ন মানে বহুত উপকাৰ হয় ফলমূল কিবা- কিবি মানে খুৱাই থাকিলে এইবিলাক মানে শৰীৰো ভাল থাকে, খোৱাটো খাদ্যটোও ভাল। শৰীৰটো ভাল থাকে ন। জননেক আজিকালি জননেক আজিকালি আ দেখা যে কিবা কিবি হৈছিল মানে ফ্ৰিজত বস্তু আমি খাওঁ নহ ফ্ৰিজৰ বস্তু
হয়, হয়।
হেল্ল' ফ্ৰিজত বস্তু থাকে যিটো মানে ফ্ৰিজৰ পৰা ওলায় সোনা পাইছে না? অ মানে ফ্ৰিজৰ যি বস্তু আমি যে ল'ৰা -ছোৱালীক মানে হয়, হয়। মানে দিনত আমি যে ফ্ৰিজৰ বস্তুবিলাক মানে খুৱাই থাকোঁ ন ব দেটো কাম এই মানে ক'ল্ড্ৰক ক'ল্ড ড্ৰিংকচবিলাক এই স্প্ৰেট মজা এইবিলাক কিবাকিবি খোৱাই থাক এইবিলাক কিন্তু বহুত মানে ই এইবিলাক মানে এনেকুৱা ভাল নহয় ঘৰত মানে খোৱাটো মানে খাবলৈ গ'লে বহুত সোৱাদ কিন্তু এইবিলাক ভাল নহয় ন
অ এইবিলাকৰ সোৱাদটো বেছি পলিচনবিলাক এইবাৰ ভাল নহয় উ
হয়, হয়, হয়, তো আমি এটা কাম কৰোঁ যেনেকুৱা পানী আমি ঠাণ্ডা পানী খাই থাকো ফ্ৰিজত ঠাণ্ডা পানীটো
হয়, হয়।
ফ্ৰিজত ঠাণ্ডা পানী কিন্তু বহুত বহুত মানে এই ফ্ৰিজত ঠাণ্ডা পানীত মানে বহুত কিন্তু ক্ষতি আছে ইমান ঠাণ্ডা পানী খাব নাপায় আমি হ।
ইমান চাব নালাগে মানে নলোৰ নলে আে
হয় মানে আমি এটা কাম কৰিব লাগে মানে পানীটো আমি আজিকালি কিন্তু পানীৰ পৰাই কিন্তু আমাৰ বহুত মানে বেমাৰ হৈ আছে হয় নে নহয়?
উম! উম! হয়- হয়-
পানীৰ পানীৰ পৰা আজিকালি পানীৰ পৰা নাইনটি এইটি পাৰ্চেণ্ট নাইণ্টি পাৰ্চেণ্ট মানুহৰ এই মানে শৰীৰত কিবা গ'ল বেল্ডাৰ, কিবা ষ্ট'ন, কিবা-কিবি মানে এই পানীৰ পৰাই এনেকৈ আছে পানীটো আমি খাই আছো মানে বহুত মানে ফ্ৰিজৰ পানী খাই থাকো সকলো সময়ত তো আমি যদি এটা কাম কৰোঁ ন? হেল্ল' আমি যদি এটা কাম কৰোঁ পানী তো সেই পানীটো যদি আমি ফিল্টাৰ কৰি খাওঁ কিবা এই মানে এই কি কি কি কয় এইটো কি বুলি কয় যিটো আমি গৰম পানী অলপ গৰম,
মানে পানী পৰাইটো বেছিভাগ বীজাণু বিলাক পাই ন '।
ইটোৰ পৰা আমি বহুতে মানে কি আমি -আমি নিজে নহয়, আমি বেলেগক মানে সকলোকে বেলেগক মানে আমি এইটো সজাগতা কৰাই দিব লাগিব হাঁ তোমাৰ গাঁৱত বা কেনেকুৱা? তোমাৰ গাঁওত বা কেনেকুৱা মানে আমি গাঁৱত থকা মানুহ হয় নে নহয়?
হয়।
আমি গাঁৱত থকা মানুহ অলপ মানে পানীটো অলপ মানে, পৰিষ্কাৰ -পৰিচ্ছন্নকৈ খাব লাগিব। আমি গাঁৱত, আমি গাঁৱত থকা মানুহ মানে এইটো অলপ মানে কেয়াৰ সেইটো মানে, সবাৰ চবৰে মানে সজাগতা হ'ব লাগিব, মানে সকলোকে কৈ দিব লাগিব, সকলোকে অলপ মানে সজাগতা কৰাই দিব লাগিব, নিজে নিজেও মানে অলপ মানে কেয়াৰ ল'ব লাগিব। বেলেগতে কোৱাৰ পৰাই দিব লাগিব যে এই পানীটো আমি ইমান ফ্ৰিজত থকা পানীটো আমি যাতে নাখাওঁ আৰু, পানীটো অলপ মানে ফিল্টাৰ কৰি খাওঁ আৰু কিবা গৰম কৰি খাওঁ, এইটো মানে বহুত ভাল হ'ব আমাৰ কাৰণে।
ভাল কথা কৈছে দে আপুনি।
হেল্ল'অ,
হয় 'ভাল কথা কৈছে এটা আপনি।
তোমাৰ চাউণ্ডটো ক্লিয়াৰ আহা নাই ক্লিয়াৰ? বুজি পাইছা, চেনে মোৰ কথাটো। অ, ঠিক আছে শুনি পাইছোঁ। শুনি পাইছো ঘটনাৰ কথা হ'ল মানে কি বুজিছ শুনি হেল্ল'অ
ককহে।
চব্জি আমি যিটো বজাৰৰ পৰা যিটো আমি চব্জি লৈ আনা চব্জি
উম- হুম